অ শুনিছো তুমি?
হয় মই শুনা পাইছো ভালনে
অ মোৰ ভালে দিয়া তোমাৰ
মোৰো ভাল তাকে আজি ভাবিছিলো অলপমান ভ্ৰমণৰ বিষয়ে কথা পাতো নেকি
অ ঠিকেই কৈছা দিয়া কোৱা
হয় বাৰু তুমি ভ্ৰমণ ভাল পোৱানে
অ মই ভালে পাওঁ বাৰু ভ্ৰমণ কৰি আৰু তুমি
মইয়ো পাওঁ মানে ভ্ৰমণ মোৰ আটাইতকৈ প্ৰিয় কামবোৰৰ এটা আ কামৰৰ ভিতৰত এটা মানে নতুন ঠাই দেখা বা নতুন মানুহৰ লগত চিনাকি হোৱা আৰু নতুন অভিজ্ঞতা লাভ কৰাতো মোৰ বহুত ভাল লাগে মানে ভ্ৰমণ কৰিলে যিহেতু আমি সক সকলোবোৰ অভিজ্ঞতা আ পাওঁ ন সেইবাবে ভ্ৰমণ মোৰ আটাইতকৈ ভাল লাগে।
হয় তুমি ঠিক কথাই কৈছা মোৰো এনে তোমাৰ আটাইত কৈ প্ৰিয় ভ্ৰমনৰ অভিজ্ঞতাটো কি বাৰু?
অ, মোৰ আটাইতকৈ প্ৰিয় ভ মানে আ ভ্ৰমণৰ মানে প্ৰিয় ভ্ৰমণৰ অভিজ্ঞতাটো হ'ল যে মই গৈছিলো এবাৰ শ্বিলঙলৈ। এই শ্বিলঙলৈ যোৱা অভিজ্ঞতাটো মোৰ আটাইতকৈ আ মানে ভ্ৰমণৰ ভিতৰত আটাইতকৈ ভাল লগা অভিজ্ঞতা। আমি তাতে গৈ পিনে মই মা বহুখিনিয়ে মানে অভিজ্ঞতা হ'ল। তাৰে মানে শ্বিলঙৰ প্ৰাকৃতিক সৌন্দৰ্য, সেইবোৰ চাই পিনে বহুতে ভাল লাগে। আৰু তাতে মানে শ্বিলং পোৱাৰ, পোৱাৰ আগতেই ৰা এ উম মানে গোটেই ৰাস্তাত হওঁক বা ইপিনে-সিপিনে গোটেইপিনে চাৰিও, চৌদিশে মানে শ্বিলঙৰ যিটো প্ৰাকৃতিক সৌন্দৰ্য্য সেইটো দেখিবলৈ পোৱা গৈছিলে। আৰু শ্বিলং গৈ পোৱাৰ পিছত তাতেটো জানাই, শ্বিলঙত সদায় ঠাণ্ডা থাকে, ঠাণ্ডা হৈ থাকে। অ তাৰে যিটো জল জলবায়ু, সেই জল জলবায়ুটো মানে বহুতে ভাল লাগিছিলে আৰু তাতে বহু, বিভিন্ন ধৰণৰ আ মানে আমি ঠাই ফুৰিবলৈ গৈছিলো আৰু শ্বিলঙত যিহেতু এই পূবৰ স্কটলেণ্ড বুলি কোৱা হয়। তাত আ মানে বহুখিনিয়ে বস্তু আমি দেখিবলৈ পাইছিলো তাৰ ভিতৰত কিছুমান উল্লেখযোগ্য হ'ল যেনে, যে উমিয়াম হ্ৰদ এলিফেন্ট ফলছ অফ আৰু ৱাডাৰ্ছ অ লেক হওঁক। বা আৰু এ কি আছিলে এইটো ছেভেন চিষ্টাৰছ ফল আৰু বহুখিনিয়ে আছিলে, বহুখিনিয়ে পাৰ্কো আছিলে। য'ত আমি ভ্ৰমণ কৰিবলৈ গৈছিলোঁ কিন্তু, মোৰ ইমান এটা মনত নাই পাৰ্ককেইখনৰ কথা বহুত ধুনীয়া আছিলে পাৰ্ক কেইখনো ধুনীয়া ধুনীয়া চাব লগা আ, মানে তাতে আ বস্তু আছিলে ধুনীয়া ধুনীয়া গছ-গছনিৰে ভৰা আছিল চৌদিশ অ চৌদিশ অ, ধুনীয়া ধুনীয়া গছ গছনি হওঁক। বা বিভিন্ন ধৰণৰ বস্তুৱে ভৰপূৰ আছিলে আৰু বিশেষকৈ, চাবলগীয়া আছিলে শ্বিলঙৰ বজাৰ, আ যিবোৰ মানে এ বহুত কম কম দামৰ বস্তুৰে এ, ভৰপূৰ আছিলে বহু ধৰণৰ কাপোৰৰ কাপোৰবোৰতো বহুত কম দামতে পোৱা গৈছিলে। আৰু শ্বিলঙৰ বজাৰত বিশেষকৈ বাঁহেৰে সজোৱা বস্তু দেখিবলৈ পোৱা গৈছিলে। য'ত মানে বিভিন্ন ধৰণৰ বাঁহেৰে সজোৱা ধুনীয়া ধুনীয়া বস্তু। আমি ঘৰত সজোৱা সজাবলৈ পাৰা এ সেনেকুৱা বস্তু আছিলে। বা আমি পাকঘৰত ব্যৱহাৰ কৰিব পৰা বস্তু, তেনেকুৱা বিভিন্ন ধৰণৰ বস্তু আছিলে। যিবোৰ মানে আমাৰ ব্যৱহাৰৰ বাবে বহুতেই আ' মানে উপযোগী আছিলে। মোৰ মানে বহুতেই ভাল লাগিছিলে বাৰু চাই পিনে। তোমাৰ বাৰু তেনেকুৱা কিবা অভিজ্ঞতা আছে নেকি?
অ, আছে মোৰো বাৰু! এ, মই মানে কাজিৰঙাৰ এবাৰ ৰাষ্ট্ৰীয় উদ্যানলৈ গৈছিলো। গৰমৰ বন্ধ চলি থাকোঁতে পৰিয়ালৰ সৈতেই গৈছিলো বাৰু! আৰু তাত আছিলোঁ কেইদিনমান। সেই ভ্ৰমণটো আহ মোৰ এ এতিয়াও মনত আছে। আৰু কাজিৰঙাতটো জানাই চাৰিও ফালে সুন্দৰ পৰিৱেশ, গছ-গছনি চৰাই-চিৰিকটিৰ মাত। তুমি দেখিলে একদম মন্ত্ৰ-মোহিত হৈ যাবা।
হয়।
আমি সেই কাজিৰঙাত হাতী চাফাৰী কৰিছিলোঁ, আৰু এশিঙীয়া গড়, হৰিণ, বনৰীয়া ম'হ আৰু বিভিন্ন ধৰ বিভিন্ন ধৰণৰ চৰাই দেখিবলৈ পাইছিলো। প্ৰকৃতিৰ সেই সৌন্দৰ্য্যই আমাক সকলোকে মুগ্ধ কৰি তুলিছিল। আমি এ হাতীত উঠি আছিলো, হাতীৰ লগত এ তাৰ পিছত তেহেতৰ আহ হাতীৰ ট্ৰেইনাৰটো থাকে ন? অ' এনেকে আমি অ' বেলেগ বেলেগ হাতীত বা সেনেকে আমি গোটেই ক কাজিৰঙা উদ্যানখন ঘূৰিছিলোঁ ৰাতিপুৱাতে ওলাই যাও। তাৰপিছত এনেকে এ চব চব জীৱ-জন্তু তাতে ইমান মুকলি মূৰিয়াকৈ ঘূৰি থাকে। বা চব চৰাই-চিৰিকটি ইফালৰ পৰা সিফালে ইমান সেইবিলাক সেই সুন্দৰ পৰিৱেশটো চাইয়ে তোমাৰ ইমান ভাল লাগি যায়, সেই অভিজ্ঞতাটো মোৰ এতিয়ালৈকে বহুত মনত আছে।
হয় ঠিকেই কৈছা, আৰু তাতে বাৰু ঘৰ দেখা পাইছিলা নে?
হয় গড় দেখা পাইছিলো, ওচৰৰ পৰা দেখিছিলো প্ৰথমে অলপ ভয় লাগিছিল। আহ তথাপিও পিছত বহুত যেতিয়া সকলোৱে ওচৰলৈকে গ'ল বা সকলোৱে নিজ নিজে চাব ধৰিলে তে তেতিয়া অলপ ভালে লাগিল বাৰু তেতিয়া মোৰো ভয়তো অলপ আঁতৰি গ'ল। আৰু গঢ়বোৰে তাতে এ নিজৰ স্বাভাৱিক পৰিৱেশত ঘূৰি ফুৰা দেখি বহুত আনন্দ পাইছিলো। নাই তেওঁলোকে এনেই শুনামতে সৰুৰ পৰা শুনা মতে গড়ে চেলেকি দিলে। ছাল উৰে, ছাল উঘলি যোৱা বুলি কব প শুনি শুনা পাইছিলো সৰুৰ পৰাই। কিন্তু যেতিয়া ওচৰত গৈছিলোঁ সেই ভয় ভাৱটো মানে মনতে অহা নাছিলে। ইমান মুক্তমূৰিয়াকে তেওঁলোকে বিচৰণ কৰি আছিল কোনো ধৰণৰ মানে এ হিংসা কৰিয়া ভাৱ নাই। বা অচিনাকি মানুহ কিছুমান থাকে ন, জীৱ-জন্তুৰ অচিনাকি মানুহ হলে ক্ষতি কৰিব বিচাৰে।
হয়।
মই প্ৰথমতে গঢ়বোৰ তেনেকুৱা বুলিয়ে ভাবিছিলো কিন্তু ওচৰত যোৱাৰ পিছতে আহ গম পালো যে তেওঁলোকে ধুনীয়া খুব শান্তভাৱে ধুনীয়াকে তেওঁলোকৰ পৰিৱেশত আচৰণ কৰি আছিল।
ঠিকে কৈছা, খুব সুন্দৰ এটা অভিজ্ঞতা আছিল নহয়নে?
হয় হয়, তুমি ঠিক কথা কৈছা দেই।
হয়।
মানে আচলতে মানুহৰ অ' মন মানসিকতা সলনি কৰি দিয়ে। দৈনন্দিন ব্যস্ততাৰ ব্যস্ততাৰ পৰা অলপ অৱকাশ পোৱা যায় আহ কাৰণ আমি সদায় নিজৰ জীৱনটোত এনেকৈ ব্যস্ত হৈ থাকো যে নিজৰ কাৰণে অলপমান সময় ওল উলিয়াব নাপাও। সদায় ধৰা মানুহে আজিকালি কামত যায় আহ কামত যায় আমি ভ্ৰমণ কৰিবলৈ বা অলমান কিছুমান বস্তু ভ্ৰমণ কৰিলে ধৰক আমি মানুহে বহুতখিনি বস্তু শিকিব পাৰো। যিখন ঠাইত যাও সেই আহ ঠাই খিনিৰ বিশেষত্ব কি বা তেওঁলোকৰ মানুহ বিলাক কেনেকুৱা বা তাত কি কি ধৰণৰ অ বস্তু? বস্তু আছে কি কি বিখ্যাত বস্তু আছে সেইবিলাকৰ বিষয়ে জানিব পাওঁ কিন্তু আজিকালি জীৱনত ইমানে ব্যস্ততা হৈ পৰিছে ত যাৰ ফলত আমি এইবিলাক আহ ধৰা এইবিলাকৰ কাৰণে আমি সময় উলিয়াব নোৱাৰা হৈছো তুমি কি কোৱা?
হয় ঠিকেই কৈছা দেই মানে আমি সকলোৱে আমাৰ বস্ত জীৱনৰ মাজত এবাৰ হলে ভ্ৰমণ কৰিবলৈ যাব লাগে যাৰ ফলত আমাৰ মন মন হওক বা আমাৰ আমাৰ মন মগজু বা আমাৰ শৰীৰ সকলো সতেজ হৈ থাকে আৰু ভ্ৰমণ কৰাৰ ফলত আমাৰ মগজুত যিবিলাক চিন্তাধাৰা থাকে বা মানসিক চাপ থাকে সেইবোৰ বহু পৰিমাণ হলেও কমি যায়। যাৰ ফলত আমাৰ আমি নিজে সতেজ সতেজ অনুভৱ কৰোঁ। আমি মানে মই এইটো বস্তু বিচ মানে ভাবো যে আহ আমি সকলোৱে এবাৰ হলেও বছৰত আ ভ্ৰমণ কৰিবলৈ যোৱাটো উচিত যে আমি অ ওচৰ চাই ঠাই নহয় উঠ মানে অলপ দূৰ ঠাইলৈ গলে তেতিয়া আমাৰ অ মন মগজুত যিবিলাক মানসিক চাপ থাকে বা এ যি যি ধৰণৰ চিন্তা ভাৱনা বা পৰিয়ালৰ চিন্তা হওক বা আহ কৰ্মসংস্থানক বা ব্যসায়িক লৈ চিন্তা থাকে সকলোবোৰ কিছু পৰিমাণে হলেও মানে মই কমি যোৱা দেখা পাওঁ। এনেকে তুমি কলা যে তুম কাজিৰঙা যায় ইমানবোৰ অভিজ্ঞতা হল ঠিক একেদৰে শ্বিলঙত গৈ মোৰ মানে বহুত অভিজ্ঞতা হৈছিলে এই শ্বিলঙত মানুহবোৰ যদি আ সেই তেওঁলোকৰ মানে পৰিষ্কাৰ পৰিচ্ছন্তা এইবোৰ দেখিব দেখি পিনে মই বহুত যে অনুপ্ৰাণিত হৈছিলোঁ। আৰু ইমান ভাল লাগিছিলে তাতে সকলো আৰু তাতে যিবোৰ ৰাস্তা আছিলে সেইবোৰ ৰাস্তাাবোৰ মানে লাগিছিলে যেন বাহিৰৰ দেশৰ ৰাস্তা নে কিমান ধুনীয়াকে চাফ চিকুণ কৰি ৰাখ ইমান অ মানে ধুনীয়া একেবাৰে এটা পৰিৱেশ আছিলে আৰু তাতে আমি যেতিয়া ফুৰিবলৈ এটা মানে কি কয় সৰু এবিধ ফল খাইছিলোঁ। সেইটো মানে ইয়াতে নাপাওঁ আমি উম আৰু ফলটোৰ সোৱাদ মানে অলপ মিঠা অলপ টেঙা তে এনেকুৱা আছিলে ফলটো আঙুৰৰ নিচিনা সৰু ফল আছিলে আৰু অলপ এই ৰঙা ৰঙা ৰঙৰ আছিলে খাবলৈ বহুতেই ধুনীয়া আছিলে নিমখৰ লগত। মিহলি কৰি দিছিলে তাতে খাবলৈ বহুত সৰু সৰু আছিলে বহুতেই টেষ্টি আছিলে সেইটো এটা মোৰ ভাল অভিজ্ঞতা আছিলে কিন্তু দেই বাহিৰত গৈ পিনে যেতিয়া সেনেকুৱা এটা বা নেদেখা আহ এটা নতুন খাদ্যৰ সোৱাদ লবলৈ পাইছিলো তোমাৰ তুমি যেতিয়া ঘুৰিবলৈ গৈছিলা কাজিৰঙাত তেতিয়া তেনেকুৱা কোনো খাদ্যৰ মানে তোমাৰ অ অভিজ্ঞতা আছে নেকি?
এনে খাদ্যতো মই বাৰু বহুত খিনিয়ে পাইছো অ সোৱাদটো ইমান ইয়াৰ ইয়াৰ নিচিনাকৈ বেলেগ বুলি কব নোৱাৰি মানে মোৰ যিখিনি অভিজ্ঞতাৰ পৰা মই কওঁ আৰু মই সোৱাতটো বাৰু এ ইমান সেনেকুৱা ধৰণৰ এ বেলেগ এটা বেলেগ সোৱাদ পোৱা নাছিলো এনে শ্বিলঙত মই শুনাাম মতে শ্বিলঙৰ খাদ্যৰ বাৰু সোৱাদটোৱে বেলেগ কিন্তু ধৰা মই কাজিৰঙাত গৈ মোৰ খাদ্যৰ ক্ষেত্ৰত তেনেকুৱা এটা অভিজ্ঞতা হোৱা নাই। আৰু এ অ কবলৈ গলে ধৰা আমি মইতো পৰিয়াল বা বন্ধু বৰ্গৰ লগতে অ ভ্ৰমণ কৰিবলৈ গৈছিলো ন
ত এইবিলাক ধৰা পৰিয়াল বা বন্ধু বৰ্গৰ লগত ভ্ৰমণ কৰিবলে গলে সম্পৰ্কবোৰো অধিক মজবুত হয় আৰু এতিয়া বন্ধু বৰ্গৰ লগত গ'লেছো আমি যিমান খিনি সময় একেলগে কটাও সেইখিনি সময়তে আমি নি এ এজনে সিজন এজনক আনজনে ভাল আ জনে ভালকে গম পাওক বা সম্পৰ্ক বোৰো মজবুত হয় বা নিজৰ নিজৰ যিবিলাক মনৰ কথা থাক কে সেইবিলাক খুলি কোৱা কোৱা হয় আৰু ধৰা পৰিয়ালৰ লগত গ'লে আমি এতিয়া অলপ আগতে তোমাক কৈয় উঠিলো যেনে সকলোৱে নিজৰ নিজৰ জীৱনত ব্যত হৈ পৰিছে কাৰু সময় উওলাব টানেই হৈ পৰিছে মানে এনেকে আমি যদি অ মাহতে ধৰা বা দুই তিনি মাহৰ মূৰতে ধৰা ভ্ৰ পৰিয়ালৰ লগত ভ্ৰমণ কৰিবলৈ যাওঁ তেনেহলে আমাৰ সম্পৰ্ক বোৰো অধিক মজবুত হৈ হৈ পৰে কাৰবাৰ মনত যদি কিবা আছে বা সেইবিলাক এইবাৰ লগ পোৱাৰ পিছত বা দীঘলীয়া সময়ৰ বাবে লগ পোৱাৰ পিছত সেই মনৰ খুবোৰ আহ মানে দূৰ হয় এজনে সিজনক আকোৱালি লব লগা বাধ্য হৈ যায় মানে ইমান খিনি ভ্ৰমণে বা মানে আমাক এ এজনে আনজনৰ ইমান ওচৰ কৰি আনে। তুমি কি ভাবা?
হয় একেবাৰে সঁচা কথা কৈছা দেই মানে আমি যেতিয়া আহ ভ্ৰমণ কৰিবলৈ যাওঁ তাৰ ফলত আমাৰ বহুতে লাভ হোৱা লাভ হয় মানে ভ্ৰমণে এ যেনেকে তুমি ক'লা আমি পৰিয়াল বা বন্ধুবৰ্গৰ লগত ভ্ৰমণ কৰিবলৈ গ'লে আমাৰ সম্পৰ্কবোৰ মানে এ বেছি বেছি মজবুত হয় আৰু ভ্ৰমণে আমাৰ মনটো আনন্দৰে ভৰাই তুলে দিয়াচোন আৰু নতুন উদ্যমো দিয়ে যাৰ ফলত আহ আমি আম আমি আকৌ ভ্ৰমণ কৰি আহি পিনে আমাৰ নিজৰ কামত লাগিলে সেইবোৰ আমি আকৌ মন পুতি কৰিব পাৰো বেছি মন পুতি কৰিব পাৰোঁ আৰু বিভিন্ন ধৰণৰ উম মানে অভিজ্ঞতাও আমাৰ হয় যাৰ ফলত আমি বহুখিনি কথাও শিকিব পাৰো আহ যাৰ ফলত আমি জানো যে কোন মানে গম পাওঁ যে এম এ বেলেগ এখন ঠাইৰ খাদ্য সংস্কৃতি কেনেকুৱা বেলেগ এখন ঠাইৰ খাদ্য অ কেনেকুৱা তাৰো মানে আমি অনুভৱ কৰিব পাৰো যিকোনো ঠাইৰে খাদ্যৰ সোৱাদো বেলেগ থাকে বা খাদ্য সংস্কৃতিও বেলেগ থাকে সকলোবোৰ বস্তু আমি অনুভৱ অনুভৱ কৰিলে আমাৰ আমাৰো ভাল লাগিব বা আমাৰো নতুন এটা অভিজ্ঞতা হয় দিয়াচোন
হয় হয় তুমিও ঠিক কথা কৈছা দেই
হয় ঠিক আছে বাৰু আজি তোমালৈ কথাখিনি পাতি মোৰ বহুতেই ভাল লাগিল আকৌ এদিন নতুন এটা বিষয়ত কথা পাতিম
হ'ব ধন্যবাদ
হয় ঠিক আছে বাৰু ধন্যবাদ